অ বন্ধু নমস্কাৰ।
অ নমস্কাৰ।
আজি আমি সামাজিক মাধ্যমৰ ওপৰত আলোচনা কৰিম কৰিবানে?
অ অ ভাল বিষয় অতি এইটো। ওপৰত আলোচনা চনা কৰিব পাৰি।
সামাজিক মাধ্যমে আমাৰ মানে দৈনন্দিন জীৱনত বহুত মানে ভাল দিশত প্ৰভাৱ পে- পেলাইছে আৰু তেনে বহু কিছুমান বেয়া প্ৰভাৱো পেলাইছে।
উম উম হয়।
সামাজিক মাধ্যমৰ ফলত ধৰি লোৱা আমাৰ বহুতো সময় মূল্য ৰাহি হৈছে বা তোমাৰ বহুত আৰামদায়ক হৈ পৰিছে আৰু যথেষ্ট
উম।
তোমাৰ যেনে তোমাৰ ধৰি ল সামাজিক মাধ্যমৰ মানে সামাজিক মাধ্যমত যেনে তোমাৰ আহ তোমাৰ ইউটিউব হওক ফেচবুক হওক বা হোৱাটছপ হওক, ইনষ্টাগ্ৰাম হওক। এই সকলোবিলাকৰ পৰাই আমি আমাৰ যোগাযোগ অতি দ্ৰুত হৈ পৰিছে। যাৰ ফলত আমি ইজনে আনজনক অতি সহজে মানে যোগাযোগ কৰিব পাৰিছোঁ।
উম উম হয়। ধৰা উম মানে আমাৰ সামাজিক মাধ্যমটো ধৰা তোমাৰ। দৈনন্দিন মানে জীৱনৰ মানে এই লাগতিয়াল মানে মাধ্যম আৰু তোমাৰ ধৰা পঢ়া শুনা বা উ যোগাযোগ অ ব্যৱসায় মানে আজ- সকলো ক্ষেত্ৰতে মানে সামাজিক মাধ্যমটো লাগিবই আৰু।
হয় হয় লাগে লাগে। আমাৰ ধৰি লওক আমাৰ যেনে ইউটিউবৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ বহুত নানান ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ। ধৰি লওক কিছুমান ঠাইলৈ আমি কিছুমান ঠাই দেখে নাই বা ইটিউব। বোৰ সহায়ত আমি সেই ঠাই বিলাক দৰ্শন কৰিব পাৰো বা নিজে মানে নিজৰ- এটা অনুভৱ নিজে যোৱাৰ দৰে এটা অনুভৱ প্ৰকাশ কৰিব পাৰোঁ।
হয় হয় আৰু তোমাৰ মানে ধৰা আগতে তোমাৰ আম- তোমাৰ যিখিনি অ সেই আলহী আছে সিহঁতৰ মানে খবৰ লবলৈ তোমাৰ বহুত দিন লাগিছিল আৰু। কিন্তু এতিয়া তোমাৰ অ মানে বিধ ধৰা যিকোনো ঠাইত থাকিলে মানে অলপ সময়ৰ ভিতৰতে আৰু যোগাযোগতটো ক'ব কৰিব পাৰি।
হয় হয় হয়।
ধৰা আৰু আটাইতকৈ মানে সামাজিক মাধ্যমত অ সেই সুবিধাত টো সুবিধা বুলি ক'লে তোমাৰ অ অ ভিডিঅ' কল বা ভইচ কল। ফটো বা এইবিলাক মানে মেছেজ। মানে এইবিলাক তোমাৰ আহ সোনকালে পঠাব পাৰি আৰু।
হয় হয় যাৰ ফলত মানে তোমাৰ বহুত। দূৰত থকা মানুহজনৰ লগতে ধৰি লোৱা চৌব্বিছ ঘণ্টা আমি তেওঁৰ সম্পৰ্কত থাকিব পাৰোঁ।
হয় হয়।
মাধ্যমৰ জড়িয়তে আৰু ধৰি লোৱা যেনে তুইতাৰত এটা আমাৰ ডাঙৰ এটা মানে পৰ্টেল। বা ডাঙৰ এটা সামাজিক মাধ্যম।
উম হয়।
আগতে আগতে ধৰি লওঁক আগৰ সময়ত টুইটাৰে বহুত জনপ্ৰিয়তা লাভ কৰিছে।
উম হয়।
অ টুইটাৰৰ ইজাপ। টুইটাৰত ধৰি ল তেতিয়াৰ সময়ত তেতিয়াৰ সময়ত প্ৰায় এশ এশ আশীটা শব্দ চাগে মানে এশ আশীটা শব্দৰ ভিতৰত বাৰ্তা প্ৰেৰণ কৰিব পাৰিছ- ছিলো নো বৰ্তমান সময়ত এতিয়া। অ দুহেজাৰ পোন্ধৰৰ পৰাই যাই গৈ চাগে। এতিয়া বৰ্তমান সময়ত দুশ আশীটা শব্দ মানে টুইটাৰত প্ৰেৰণ কৰিব পাৰি। সেই সময়ত ধৰি লওঁক টুইটাৰে বহুত জনপ্ৰিয়তাও লাভ কৰিছে। হে বৰ ৰাজনীতিবিদ হওঁক উদ্যোগবিদ হওঁক বা বহুতো তোমাৰ বহুতো তোমাৰ জনসাধাৰণৰ হওঁক। বাৰ্ত প্ৰেৰণৰ বাবে এটা উপযুক্ত মানে এটা তোমাৰ ব্যৱস্থা আছিল।
হয় হয়। মানে আৰু মানে ধৰা আও বহুত ধৰা ছাত্ৰ -ছাত্ৰীসকলে মানে এ অনলাইন যোগে আৰু বিনামূলীয়া পাঠদা- দানো কৰিব পাৰি। কিছুমানত পইচাও দিব লাগে, মানে সহজতে হয় আৰু তোমাৰ।
উ এতিয়া চাবা এতিয়া ফেচবুকৰ ফেচবুকৰ কথা ক'বলৈ গ'লে ধৰি লোৱা তোমাৰ। এতিয়া ফেচবুকে আমাৰ
কিছুমান ক্ষেত্ৰত বহুতো মানে সহায় সহযোগিতা আগবঢ়াইছে যেনে তোমাৰ ধৰি লোৱা কিছুমান ঠাই এনেকুৱা মহ- মহামাৰী হওঁক বা এনেকুৱা সমস্যা দেখা দিয়ে যি- বিলাকৰ পৰা মানে সম্পৰ্ক বা এজন এজন মানে ডাঙৰ ৰাজনীতিবিদৰ মানে ধৰি লহ সম্পৰ্ক কৰাৰ কোনো মানে প্ৰচেষ্ট নাই তাতে য'ত এতিয়া বৰ্তমান সামাজিক মাধ্যমত তেওঁলোকে মোবাইলৰ জৰিয়তে ধৰি লওক ভিডিঅ' বনাই। ফেচবুকত আকৌ মানে দি কিনে তেওঁলোকৰ মানে যি- সমস্যা সেই সমস্যাসমূহ ব্যক্ত কৰিব পাৰে যাৰ ফলত ধৰি ল। আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকক সহায় কৰিবলৈও সক্ষম হয়, বা বহুতো সৰু সৰু ব্যৱ- ব্যৱসায়ী ব্যৱসায়ীবিলাকে ধৰি ল। যেনে তোমাৰ কিছুমান ব্যৱসায় আছে। যিবিলাক প্ৰচাৰ কৰি কিন্তে তাত নিজৰ টকা অৰ্জন কৰিব পাৰে।
হয় হয় ধৰা তোমাৰ মানে নিজৰ ধৰা কিছুমান প্ৰতিভা না- আছে সেইবিলাক মানে দেখুৱাই আৰু বহুতে মানে উপাৰ্জন
হয় হয় এতিয়া বৰ্তমান আমাৰ বৰ্তমান যি প্ৰতিভা আগৰ সময়ত আমি উম নিজৰ প্ৰত- কেইবা সময় ব্যক্ত কৰিবলৈ ব্যক্ত কৰিব পৰা নাছিলো কিন্তু বৰ্তমান ধৰি লওক সামাজিক মাধ্যমৰ-
উম
আমাৰ যথেষ্টখিনি মানে তোমাৰ নিজৰ প্ৰতিভা দাঙি ধৰা এটা মানে ব্যৱস্থা এটা মুকলি হৈ পৰিছে। যাৰ ফলত বৰ্তমান সময়ত বহুতো ধৰি লওক গীতিকাৰ হওঁক বা নাট্যকাৰ হওক। বা অভিনেতা হওঁক তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি তেওঁলোকৰ মানে ইনকামৰ পথ
হয় মানে নিজৰ তোমাৰ শৰীৰটো অ নিজৰ মানে যিটো প্ৰতিভা আছে সেই প্ৰতিভাতটো দেখাই যে। বা জনসাধাৰণে দেখিছে তাৰ পৰা সে তেনে নিজৰ উপাৰ্জনৰ পথ এটা বাচি- ছে আৰু।
হয় হয়।
উম। আৰু মানে আৰু বহুত সমস্যাৰো সৃষ্টি হৈছে তোমাৰ ধৰা বহুতে আজিকালি সৰু ল'ৰা ছোৱালী সকলে তোমাৰ বহুত মোবাইল ফোন আজ- আজি কালি ইউজ কৰা হৈছে ঘন্টাৰ পিছত ঘন্টা। তাৰ ফলতো তোমাৰ মানে বটিন বিলাক অসু অসুবিধা সৃ সৃষ্ট
হয় হয় হয় আ আজিকালি প্ৰায় ধৰক সৰু ল'ৰা ছোৱালী তবা নতুন উঠি অহা প্ৰজন্মটোৱে প্ৰায় মবাইলৰ মোবাইলৰ স্ক্ৰীণত টাইম বিলাক খেদাইছে। যাৰ ফলত ধৰি লও সামাজিক কামত বা তেওঁলোকৰ খেল ধেমালিবিলাক যিবিলাক শাৰীৰিক ভাৱে খেল ধেমালি কৰিব লাগে সেই সময়ত। সেইবিলাক মানুহবো এলেহুৱা হৈ পৰিছে, যাৰ ফলত খুব কম বয়সতে ধৰিল সাত বা চুৰ দৃষ্টিশক্তি যোৱা, এইবিলাক আদিৰ দৰে বেমাৰ দেখ- দেখিবলৈ পোৱা গৈছে আৰ।
বহু খিনি মানে তোমাৰ সমস্যাৰো ছে হৈছে যিমান খিনি ভাল ভাল সুবিধাও আছে সিমান খিনি বেয়াও আছে।
তেওঁ আছে। এতিয়া বহুতো ধৰি লওক ল'ৰা ছোৱালী ল'ৰা ছোৱালী শিক্ষাৰ বাবে ধৰি লক বহু ত
ব্যৱস্থা যেনে ইউটিউব হওক বা ইনষ্টাগ্ৰাম হওক বা ফেচবুক আদিৰ দ্বাৰাই ল মানে শিক্ষাৰ্থীসকলে বহুত জ্ঞান আহৰণ কৰিব বোলে যে ন। ফেচবুক ফেচবুকত ধৰি ল আমাৰ যিবিলাক বাতৰি দিয়ে।
উম উম।
যিবিলাক বাতৰি দিয়ে। তাৰপিছত তা এইৰ ৰাজনীতিবিদসকলে বা আমাৰ মুখ্যমন্ত্ৰীয়ে যি বাতৰি দিয়ে সেইবিলাক মানে ডাই ডাইৰেক্ট তেওঁলোকে এজন মানে নেতাৰ ৱেবচাইটত যাই কিনে তেওঁলোকে চাব পাৰে। আৰু তোমাৰ ইউটিউবৰ জৰিয়তে তেওঁলোকে ধৰি ল, কিছুমান বহুত ধৰণৰ শিক্ষা আহৰণ কৰিব পাৰে ধৰি ল। শিক্ষা স্কুলৰ-স্কুলৰ চাৰিবেৰৰ পৰা বাহিৰত থাকিও তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে।
উম উম যে অনলাইন ক্লাছ এইবিলাক কৰিব পাৰে আৰু।
যথেষ্টখিনি সহায় হৈছে, আমি এতিয়া বৰ্তমান সময়ত। চলি থকা যেনে ধৰি লওক আমাৰ বহুত। টান পৰীক্ষা যেনে তোমাৰ জে ডাবুলিয়ে হওঁক বা নিট হওঁক প্ৰায় এছ চি ৰেলৱে এনেক- যিবিলাক আমাৰ ধৰি লওক চাকৰি ভিত্তিক। আমাৰ নিযুক্তি দিয়া হয় পদ নিযুক্তি দিয়া হয় সেইবিলাকৰ সেইবোৰৰ বাবে ধৰি লওক বেলেগ কোনো কচিং চেণ্টাৰত নোযোৱাকৈ ঘৰৰ পৰাই তেওঁলোকে মানে অনলাইন-অনলাইন ক্লাছৰ জৰিয়তে মানে তেওঁলোকে সেই শিক্ষাসমূহ ভালদৰে আহৰণ কৰিব পাৰে
এটা বহুত ডাঙৰ সমস্যা আছে তোমাৰ ভুৱা বাতৰি
অ ভুৱা বাতৰি বৰ্তমান সময়ত এই হয়।
মানে সেইটোৰ ফলতো তোমাৰ বহুত মানে সমস্যাৰ সৃষ্টি হৈ পৰিছে
হয়-হয় এ ভুৱা বাতৰিয়ে ধৰি ল আজিকালি বহুত তোমাৰ ধৰি ল মোবাইলতে ইউ পি আইৰ জৰিয়তে ইউ পি আই হোৱাৰ ফলত ধৰি ল বহু-ত সুবিধাও হৈছে তাৰ ফলত ধৰি ল বহু-ত সুবিধা অসুবিধাও হৈছে বহু-ত মানে বেয়া ব্যক্তিসকলে ধৰি লক কিছুমান হেকাৰ বিলাকে বেংকৰ পৰা টকা চুৰি কৰা তাৰপিছত
মানে জনসাধাৰণো সজাগ হ'ব লাগিব আৰু
হয়-হয়-হয় বেংকৰ পৰা টকা চুৰি কৰা হৈছে ধৰি লক কিছুমান মোবাইলৰ নাম্বাৰ হেক কৰি কেনে
বেয়া কামত ব্যৱহাৰ কৰা হৈছে
হয়
আইছ এইবিলাকে আৰু বহুত ডাঙৰ সমস্যা হৈ পৰিছে জনসাধাৰণে এইবিলাকত যথেষ্টখিনি সু মানে গুৰুত্ব দিব লাগিব বা সজাগ হ'ব লাগিব
ব ধৰা যিকোনো লিংক হক বা অ' টি পি বা এইবিলাক মানে তোমাৰ মানে
একো নজনাকৈ কাকো দিব নালাগে। হয়। সামাজিক মাধ্যমৰ ফলত বহুতো মানে ধৰি লক বহুতো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সামাজিক মাধ্যমে বৰ্তমান সময়ত নতুন প্ৰযুক্তিৰ বাবে নতুন প্ৰযুক্তি হোৱাৰ বাবে কিন্তু এনে ক্ষেত্ৰত বহুতো অসুবিধাৰো সৃষ্টি হৈছে
এই ধৰি ল আমাৰ সমাজত চলি থকা কিছুমান মানে কিছুমান এতিয়াও অন অন্ধবিশ্বাসযোগ্য বা কুসংস্কাৰযোগ্য কিছুমান ঘটনা আহ যিব যিবিলাক আমি নিজৰ মোবাইলৰ জৰিয়তে ভিডিঅ' কৰি বা আহ বা তেও ফ ফটো কৰৌ-ফটো এটা লৈ কিনে আমি আমাৰ এই কুসংস্কাৰ বা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে আমি প্ৰচাৰ মাধ্যমত আমি প্ৰচাৰ কৰিব পাৰো বা সামাজিক মাধ্যমত প্ৰচাৰ কৰিব পাৰো যাৰ ফলত ধ আমাৰ এ কু-সংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ দূৰ হয়
দে বন্ধু তোমাৰ পৰা আজি মই বহুত খিনিয়ে কথা পাতি ঔ মানে অ কথা জানিলো আৰু পিছলৈ বেলেগ এটা অধ্যায় আমি আলোচনা কৰিম
হ'ব ভাল লাগিল তোমাৰ পৰা মই শিকিলো বহুত ধন্যবাদ